কি খবৰ।
ভাল তোমাৰ।
ভালেই দিয়া।
হয় নেকি কি কৰি আছিলা।
এনেই আছিলো তুমি।
এ মইয়ো ভাত খালো অলপ আগত তাৰপিছত। এতিয়া বিচনাতে পৰিছো আৰু যি গৰম পৰিছে ন আজি।
সছা।
পায় উলাই। যাবই নে মই আৰু মাহি হতৰ ঘৰত আহিছো ৰবা।
অ
অ এ আহা নহয় যে চানডেহে আহা হয় গোটেই ফেমিলি। পাপাৰো অফিচ নাথাকে। অ ঘ তোমালোকৰ পুৰা মেইন ৰাস্তাত চাগে ন সেই,
উম উম
উম
এই বহুত দিন আমাৰ ঘৰলে অহাই নাই।
যোৱাই নাই বীজ মানে বহুত বছৰ হ'ল ন যোৱাই নাই বীজ, খন টো টহ এতিয়া কমপ্লিট হ'ল বিজখন দেখা পোৱা নে?
পাই চাদৰ ওপৰত গলে।
পোৱা ধুনীয়াকে পায় ন।
অহ
মানে পুৰা ওচৰ ওচৰৰ নিচিনা হয় নেকি মানে তোমালোকৰ পুৰা একদম ৰাস্তাৰ ওচৰতে ন ব্ৰিজ খনৰ।
অ অ আহিব না চানদে মানে, পাই পাই
চানডে মানে ন, যাম দিয়া এদিন বহুত দিন হল বহুত বছৰ হল যোৱা নাই।
নেক্স চানডে আহা।
নেক্স চানডে ন এদিন মিলাই পেনে যাম ৰ'ব ফটো চটো মাৰিম। ধুনীয়াকে তোমালোকৰ ঘৰত। যাম তাৰপিছত মই এইখনত যাম বুলিও ভাবি আছিলো, তোমালোকৰ এই যে ব্ৰিজৰ তলত যে আছে যে এইখন কেফে খন যে ছিক্সটি ৰুপিচৰ যে ঝল মম' দিয়ে।
ইউটান
নহয় নহয় তোমালোকৰ এই যে, অ ব্ৰিজ খনৰ তলত যে ও ৰেল কছ সিংটো যে পাৰ হৈ বজ খনৰ তলত যে এখন যে কেফে নহয় কিবা এখন যে আ
অ অ এয়া গম পাইছো গম পাইছো
গম পাইছা ন, তাতে যে অ কমতে যে ঝল মম ঝল মম দি আছিল।
সেইখন ইমান ওচৰত থাকো আজিলে নগলো জানানে।
যাম দিয়া নহবা এদিন। বাহিৰতো বাহিৰতো পৰিব, অ কল কৰিম। বাহিৰতো বহিব পাৰি বা ভিতৰত, এইবিলাক জেগা মানে ধুনীয়া জেগা আছে বোলে ফটো মাৰা, মেট্ৰ' পইণ্ট য়েছ। উম, ফটোও ধুনীয়া আহিব চাগে ন?
তাকে।
যাম ৰবা এবাৰ এখনত।
অ আজিকালি পতককে আহি যাবা ৰেপিড' কৰি ন?।
অ ৰেপিড' কৰিয়ে যাব লাগিব আজিকালি কিমান সুবিধা হৈছে ন। ৰেপিডো চেপিডো হোৱা পৰা আগতে যে। চাৰ্টৰ কম আহে কিন্তু তুমাৰ এই অলা উবেৰত অকনমান বেছিকে আহে, কেতিয়াব আকৌ অলা উবেৰত ও কম। আহে।
অ কেতিয়াবা মই সেইদিনা ৰাতিপুৱা তোমাৰ হেৰি গলো, উম। ষ্টেচন ৰেল ষ্টেচন, নাইনটি ৰূপিছ অত হৈ গৈছে।
হয় নেকি ক'ত কি কি বু। কৰিছিলা বাইক নে, নে স্কুট হেৰি। এই কি কৈ অটো? গাড়ী, অ আচ্ছা আচ্ছা গাড়ী। অ নাইনটি ৰুপিজত বহুত ভালচোন আজিকালি কি সুবিধা আছে জানানে অটও বুক কৰিব পাৰি কমতে।
অটকেইখন আৰু কমত আহে।
আৰু কমত আহে জানা, এশ টকা মানতে আহি।
উম আমি এবাৰ সেনেকে অতত গলোহা কিবা। টু হাণ্ড্ৰেড লৈছে কামাখ্যা গৈছিলো।
অ ভালেই এতিয়া তুমি গাড়ীত গলে বহুত দাম লৈ ল'ব।
সেইটোৱেই।
আৰুতো এইবোৰ। উলাবৰ সবাহ বহুত ভাল হৈছে একচনৰ পৰা।
অ।
কিন্তু একফালৰ পৰা ডিত ডিচএডভানটেজো আছে জানানে। মানে কি হ'ল এ মই এটা এটা নিউজ শুনিছিলো অলাৰ। মানে ৰেপিডৰ মাৰৰা ল'ৰা এটাই ৰাতি আৰু ছোৱালজনীয়ে এনেকে ৰেপ। বুক কৰি গৈছিলে বালাজী চাইড হা আই। বিটি চাইডে তাইক মানে ৰেপ কৰি পালাই থৈ গৈছে। ত' সেইটো কাৰণে ভয়ো লাগে ন ৰাতি।
সেইটোৱে মই পাইছিলো নেকি ইনষ্টাতে দিছিল।
অ ইনষ্টাতে দিছিল।
মানে তোমাৰ হেৰি কি কয় এনেকে ৰেপিড বুক কৰিছিলে ৰাতি। তাৰ চ চলাতে সে। এনেকে ৰেপ কৰি পিনে পেলাই থৈ আহি যায় এছ বি টিৰ ওচৰত একো হোৱা নাই বাৰু ছোৱালীজনী। কিন্তু হলেও কিমান ভয় লাগে ন তাই বাইকত গৈছে যিহেতু। বাইকত গৈছে চিঞৰি দিয়ক ন।
উম ন কেতিয়াবা ভয় খাই নোৱাৰিও।
ভয় খাই নোৱাৰি আৰু চাগে মানুহ আছিলে নিজা ৰাস্তা চাগে।
অহ।
ভয় লাগে সেইকাৰণে মানে তোমাৰ জানা নাই তুমি যদি কৰ'বাত যোৱা ন। তাহাঁতৰ লোকেশ্যনৰ মাতি নাযাবা। তুমি যোনটো ৰাস্তা চিনি পোৱা ধৰি লোৱা তুমি কৰ'বাত গৈছা মোৰ ঘৰলে আহিছা। মোৰ ঘৰতো এতিয়া চিনি পোৱা ন কোনফালে হয় ত' তাহাঁতি মানে চত। কাট মাৰিব কাৰণে অ'ত।
অ অ।
মোৰ লগত বহুতবাৰ হৈছে মই এবাৰ। কি হল মাহিতৰ ক এইফলে। কাহিলি পৰা হৈ আহিব লাগে উবেৰ ৱালটোৱে মানে ৰেপিডৰ ৱালটোৱে। কি কৰিছে গণেশ মন্দিৰ হৈ অহা নাই বেলেগ ৰাস্তা। হৈ আহিছে এতিয়া মইতো সেইবোৰ। নেপা ন।
উম উম।
ত এইকাৰণে ৰিক্স থাকে এইবোৰ যোৰ মানে তাহাঁতৰ মাৰ্জিত যত ত'ত নিলে নাযাবা।
আৰু হেৰি তোমাৰ এই। তোমাৰ খানাপাৰাত যে মানে পোক নকৰাৰাক কেইখন যে ৰখি থাকে। অফলাইন- অফলাইন সেইকেইখনৰ লগতো উঠিব নালাগে বোলে।
অ উঠিব নালাগে কাৰণ তাহতৰ লোকেশচন নাথাকে ন অফলাইন হয়। চাও বেছিকে ল'ব প্লাছ তোমাৰ ক'ত ট্ৰেক কৰিদিয়ে ঠিক নাই মানে ক'ত লৈ যায় ঠিক নাই ন।
সেইটোৱেই। মানে মই যাও ন কেতিয়াবা সোণাপুৰ ত এনে সিহঁতে কৈ থাকা আহ। ষ কি উৎসৱে কৈ নুঠিবি।
অ নুঠিবা জত তত। মানে ভাল মানে ভালো হৈছে কিন্তু বহুত। মানে ৰিক্স আছে বুইছা নে।
কিছুমান কিন্তু ভাল থাকে।
ভাল ভাল আজিকালি মেক্সিমামে আৰু ৰেপিডো উবেৰ। ওলাওঁতে যাই।
সেইটোৱে।
আমাৰ মায়ে কবাত যাব হলে ৰেপিডত নাইবা অলাতে যাব আমি যদি মা মই কৰ'বাত যাওঁ তেতিয়াতো বাৰু উবেৰ বুক কৰি ললো বা আমি মেক্সিমাম সেই উলা উলাত বা উবেৰত সেই অটো এ বুক কৰো কাৰণ ইমান অটয়ে লয় ইমান দাম দি আৰু কোনে গাড়ী দি গাড়ী বুক কৰি পিনে যায় অটত যিহেতুকে ইমান কমত পাওঁ
পটককেওঁ যাই পাই।
অ পটককে গৈ পাই অটো বিলাকে একদম ফাই ফাই চলাই নিয়ে ভালো লাগে চাবাচোন অ
ভাল লাগে
বতাহ এটা মাৰি থাকে ভাল লাগে গৈ আজি মানে বেছিভাগ এতিয়া মানে বৰ্তমান বেছিকে কি চলিছে জানানে। অট কিখনে বেছিকে চলে অ। নীলা নীলা অটকেইখনে বেছি পাবা চাবাচোন
তাকে ইহঁতে মানে এতিয়া ভাড়াটোও বেছি পাইছে আৰু সৰু সৰু ল'ৰাবিলাকে এতিয়া সেইবিলাক চলায়
অ আৰু অটকেইখন ইলেক্ট্ৰিক ন বেছি তেল তেলৰো খৰচ নাই হৈ যায় আৰামছে ভালেই
উম
ইমান সুবিধা কৰি দিছে ভালেই।
তাকে টো
আৰু আজিকালি তুমি জানা নাই এতিয়া ধৰি লোৱা মই তোমাক কিবা এটা দিব আছে মই উবেৰতে হেৰি উবেৰতে কি অলা বা উবেৰ যতে নহওক এনেকে বুক কৰি পিনে এ পাৰ্চেল দি দিব পাৰো পাৰ্চেল সেইটো পাৰ্চেল পাৰ্চেল বাইক বুলি থাকে এখন কুৰিয়াৰ নে পাৰ্চেল বুলি বাইক এখন থাকে সেইখনত মানে অকল তুমি বস্তু বস্তু চষ্টো পাৰ্চেল কৰি দি দিব।
হা নাই নৰ্মেল উবে উবেৰত নোৱাৰি নেকি?
নৰ্মেলতো পাৰি নৰ্মেলতো বুক কৰি পিনে কৰি ল'ব পাৰা।
অ
সেইবুলিয়ে আৰু গাড়ী এখন মে বি চাগে গাড়ী এখন বুক কৰিব পাৰি অ চাগে গাড়ীখন বুক কৰি থৈছে ডাঙৰ ডাঙৰ বেগ আছে দিবলে তেতিয়াও পাৰি নেকি চাগে মই কৰি পোৱা নাই বাৰু
মানে মোৰ লগৰজনী ফ্ৰেণ্ড এটা বাৰ্থডে আছিল ন তাই তেনেকে মানে কেক দিছিল বুকে দিছিল। পাৰ্চেল কৰি ঘৰত।
হয় নেকি উবেৰ বাইকত নে নে গাড়ীত।
বাইকত শুনা না আৰু তোমাৰ অনলাইন যে এটা কেক পাই আৰু চকলেট আইচ ক্ৰীম কেক খাই পাইছা
আৰু ইনষ্টামাৰটতে দেখাই থাকে ন চকলেট আইচ
এগ লেছ যে ইমান টেষ্টি
এ সেইটো কথা কৈছানে এনেকুৱা গোল গোল টাইপৰ যে
গোলেই টো অ
নাই নাই নাই মই সেইটো খাই পোৱা নাই মোৰ খাব বিৰাট ইচ্ছা আছে জানানে।
দামো বহুত টেষ্টী দামো। কম ইমান টেষ্টি লাগে
কিমান কিমান দাম নো
থ্ৰী হানড্ৰেড মান লয় নেকি
অ য়েছ য়েছ থ্ৰী হানণ্ড্ৰেডটো কথা কৈছা ন অ অ সেইটো। বহুত টেষ্টি লাগে নেকি মই খাই পোৱা নাই জানানে মই দিম দিম ভাবি আছো দামতটো তোমাৰ থ্ৰী। ড ন ঘপককে এতিয়া পইচাও নিমিলে।
সেইটোৱে তই ভাবিছ বাৰ্থডে থাকিলে ল'ম ৰবা।
বাৰ্থডে বাৰ্থডেত ল'ব ভাল হয় জানো ডাঙৰ নে।
হাফ কেজি।
হাঁচক জি নেকি।
আহ।
স্কতি চি হাড্ৰেড বহুত ভাল চল।
তাকেতেতো।
এনে নৰ্মেল কেক কিনিব গ'লে হাফ কেজিত হেৰি লয়।
ফ'ৰ ফিফটি।
ফ'ৰ ফিফটি নে পাঁচশ টকা লৈ। কত ফ ফিফটি আজিকালি পাঁচশ টকা কয়, বনাব দিলেতো পাঁচশ টকাই লয়। সেই সেই কেকটো ন তোমাৰ এনে বাৰ্থডে চেলিব্ৰেট দিব ভালনে।
অ মই, বাৰ্থডেতে খাইছিলো বাই আ। জনিয়ে তাইক দিছিলে মানে। তাই ৰাতি, কাটিছিল আহ।
হয় নেকি?
একদম চকলেটে চকলেট।
অ। ভালেই চোনোন এবাৰ। লগৰজনী বাৰ্থডেত সেইটোকে দিম বুলি ভাবিছো দেম তাই। এইেইটোকে দিব পাৰি ন অনলাইন দি। ইমান সুবিধা হৈ গৈছে সেইটো অনলাইন কেক এটা দিলো, ধৰিলা বুকে চুকেও আজিকালি পাই যায়।
অ বু কিয় পায়।
বুকেও পাই যায়
এ মই এবাৰ বুকে ললো কলেজৰ ছোৱালী এজনীৰ পৰা মোক ইমান। বুজিলে জানানে অকণমানি দি এটা দি থৈছে। ফাইভ হাণ্ড্ৰেড দিছো ফাইভ হানড্ৰেড। একদম অকমানি, মই তাতকে ফাই হাডডৰ অজনে। ফ্লাৱাৰ, চাইছো হা বিশটা ফ্লাৱাৰ আছিলি।
হেই তোমাক বহুত লেতেৰা থগিছে ফাইভ হাড্ৰেডত তুমি। বহুত ধুনীয়া বুকে পালা হয় তোৰ বিয়ানে। কৈ আছো, আৰু তুমি এই হেৰি। ইচ ভুগিছে তোমাক তোমাৰ এইটো নাই। কৈছিলা যে কাৰোবাৰ বাৰ্থডে আছে বুলি তাৰ সেইটো কাৰণে নে।
অ অ।
মাৰ্চত যে বাৰ্ডে গ'ল।
অ অ অ তেতিয়া বোকে লৈছিলো মই।
বহুত এইটো ঠগিছে।
তাকেতো।
বাই দিছে নে হেৰি।
তাই বনায়ে দিছে।
অ বনাইছে কাৰণে দাম লৈছে কিমান বেছি সৰু নেকি।
বহুত সৰু অকমানি ফটো আছে ৰবা মই তোমাক দিম বহুত সৰু।
এ এ মোক দেখাবাচোন ময়ো এটা বুকে বনাব দিছিলে মই সেইটো দেখাবা তোমাক নে তুমি দেখিছা। চাকে।
ময়ো এই মোৰ লগ। ৰ বাৰ্থডেট দিছিলো।
উম।
চানফ্লাৱাৰৰ বুকেটো বুকে এটা মস্ত দেখিছা ধুনীয়া হৈছিল নে। উম তাই ভাল বনাইছে কিন্তু।
কিন্তু মানুহক ইমান ঠগিব নাপায় দিয়াচোন ইমান খিনি পইচা লৈ
নাপাই নাপায় সচাকে মই হেইকৰণে তোমাক কৈছিলো মই তুমি তোমাক যদি বুকে লাগে কবা তাইও বনাই
অ
কৰি দিলে হয় মোৰ এইটো বুকে বেছি দাম লোৱা নাই কমতে কৰি দিছে।
উম। নাই নিদো তাইৰ পৰা ঠিক আছে মই দিম দিয়া।
হৈএনেকুৱা কৰিব দেই ভালকে বনাই ডিঅক ন বহুত বেছি বনাই দিলে নেকি কি কোৱা?
অ ক কি কৰিলি ভাই ভাল